হেল্লো।
নমস্কাৰ নমস্কাৰ।
তোৰ মাত তোক কি হৈ যায় মানে মাজতে।
তেতিয়া।
আৰু অলপ ওচৰতে ফোনত।
এতিয়া এতিয়া ঠিকে আছে ন?
মোৰ কামটোয়ে ভালকে শুনা নপোৱা। পইচাটো মোৰ কি হৈছে?
ঠিকে আছ নে ঠিকে আছ নে নাই?
অ এতিয়া ভালকে আছে এনেকাই থাক যেনেকা আচ তই।
অ এনেকে থাকিম এ তই মোৰ হেৰিটো দেখিলিহে বেয়া লাগিল দেই।
তই মোক দেখুৱা নাই নেকি আকৌ চবেই দেখিছো দে।
দেখিছ ইমান উইক দেখা নাই তেতিয়া মই পঞ্চাশ কেজি হৈছিলো মোৰ অৱস্থা।
এ গম পাইছো তো। টো দেখাত মোৰ একো লগা নাই কিন্তু সিটো মোৰ মোৰ কি কও আৰু মই। মই তো ভাবাও নাছিলো যে সিটো ওলাব বুলি কে অ।
তইটো ভাব তই যোনটো ভাবি আছ এইটো কাৰোবাক দিছেই মই কাৰোবাক দিম নেকি কচোন আৰু কোনে ভাল পাব কচোন এইটো।
কি সি ক, নিজৰ লগৰ কেতাকে দিব পাৰা।
সেই মোৰ মোৰ ওপৰত হাঁহিবৰ হতে এইবিলাক নিদিওঁ এইবিলাক নিজৰ কাম না।
মইজে
মই ইয়াক কৈছিলো এচক যে মোৰ বন্ধুটো এচ সিছে এই এইবিলাক ফাল্টু।
হে ভগৱান এইটো কিছ কি লগাই আহিছে এইবিলাক কোনোবা কিবা নাম লিখি আছে তাতে লিখি আছা। তুম তই লিখা নাই বেলেগে লিখাছে। ছে
কি কোনটো?
মোৰ তাত ভিডিঅ' আছে ক লাইভ ষ্ট্ৰীম হয়।
অ হয় হয় হয় এইটো এইটো মোক হেৰি দিছিলে এই বি এইটো এই দিছিল এই হেৰি নাম এটা লিখিব দেই মই গম পাইছো অ।
ইচ্ ৰাম ইটো ইমান বেয়াকে এক্সিডেন্ট হৈছে।
অ এইটো এইটো এক্সিডেণ্টটো চাবলৈ গৈছিলো তুমি এক্ দিনা।
চাবলৈ গৈছ?
উ কিন্তু এতিয়া একো নাছিল আমি ঘূৰি আহিলো তাৰপিছত।
প্ৰকৃতিতে কিয় থাকিব ঠৰিনা মিউজিয়ামৰ নিচিনা সজাই থৈ দিব।
অ সেইটো হয় মানে সেইটোৱে আৰু।
সিদিনাই হেৰি কৰিব ন মৰিল চাগে দুটাই।
এই চাগে, মৰিল।
সিটো মৰি যে এইটো তটো ইছৰাম। এইটো থাকিব পাৰে সচব মতে এইটো ঠিক। নাই এটো নাই
ঠিক আছে।
উ উম।
আহ দেখিছো দেখিছো।
নাচাবি নতুন নতুন ভিডিঅ' পাবি।
নতুন বছ ভিডিঅ পাম ভালে পাম আৰু চাও নহয়।
উম
এইটো।
ইমান কলা নহয় মই বগাই আছো অ।
ত ক কাৰ ঘৰত চানৰ ঘৰ।
কোনটো?
এই তই কি বনাইছ এইটোৰ? অও, সি ভিডিঅ'তো আচ্ছা।
আবে এইবিলাক নেচাবি
এ নহয় তহঁতৰ ক্লাছৰে যে কোনোবা এটা বহুত বেয়া কিজে মাৰিছিল
উম। গম পাইছো উম, উম, এ এ গম পাইছো দে
উ বোৱা বেলে-বেলে, বেলেগে একদম।
উম তেতিয়া এইবিলাক একদম এইবিলাক কৈ পেলাই বহুত হিৰ' বনিলো বুলি ভাবে তেতিয়া, উম।
অ' আমি দেখিলে ত হাঁহিলো হয়
অ' ইহঁতে ভাবে, বহুত হিৰ', বহুত হিৰ' হলো।
আমি এইবাৰ ক্ষীৰ একো তুমি এইবিলাক মূৰ্খামি কাম বুলি ক'ব।
ঠিক, মোৰ যোৱা নাছিলো তোমাৰ কাৰণে বাছ মই, নাছিলো যোৱা নাছিলো তেতিয়া?
উম, এটো বা কি ভিডিঅ' বনাইছিলি মই একো বুজিয়ে নাপালো! কিবা-কিবা চাই আছ মুভি-চুভি, এইটো তোৰে হয় নে? ত বেলেগৰে হয় গম নাপাও।
উম। বিচাৰিছিল চাগে এনে তই বিশ নৱেম্বৰত। বিশ নৱেম্বৰ, দুহেজাৰ পঁচিশত
পঁচিশ মানে?
বিশ নহয় বাইশ-বাইশ, পঁচিশ টু ফাইভ। এই ৰাম তই যে কি চাওঁ।
বিশ নৱেম্বৰ বুলি কে একো নাই।
বাইশ নৱেম্বৰ। মই কিন্তু এই ভিডিঅ' চাই বেয়া লাগিলে, ইমান বেয়া অৱস্থাত আছিলে। এতিয়াও বেয়া অৱস্থাই কবলৈ গ'লে। ক্ষীণ-মীন
হ'ব দে। তেতিয়াৰ পৰা এতিয়ালৈকেতো হ'বই না! ইমান কিয় ভাবি আছ? এইটো কি হাঁহ আনিছোন, এটা হাঁহ আনি থৈ দিছি।
এইবাৰ বহুত ভয় খাইছিলো, ভাইটিয়ে এটা ভিডিঅ' বনাইছিল মানে। সি তাত মানে হাঁহটোক, এই হাঁহটো মোৰ ওচৰলৈ লৈ যায়। এই তেনেকে লৈ যায় তাৰপিছত মই ভয় খাও মানে।
বঢ়িয়া ত হাঁহবাৰ ঘটক কৈছিলি,
খুঁত মাৰি দিয়ে বুলি ভয় লাগে।
বেচেৰা বান্ধি থৈ দিছে।
এ ইমানো ভয় নাখাওঁ, এই
এইটো আৰু এচ প লাগব।
পাটনা স্থানি এতেতে আ, হাঁহ খাবিলে পিছত।
খাবওতো পাৰো, মই ভাজা খাওঁ ৰসৰ নহয়। কিন্তু এনেকে দেখি কেনে তাৰ মোৰ আগতে যদিত কা তে মই নোৱাৰিম মই আগতে না কৰি থৈ দিম নাচাওঁ। মই,
অ' এইটো টু নাইন নৱেম্বৰ দুহেজাৰ পঁচিশ কোন এইকেইটা ছোৱালী। আৰে,
চাইচো এটা।
কোন হয় এইকেইটা। কোন এই কেইটা।
ঔ এইটো আৰু বেলেগে তোৰ।
অ' আৰু কিবা কবলগীয়া আছে নেকি? তই মোক সুধ কিবা।
অ' সুধিব আছে সেই কেইটা সেইটো নিজে বাদ দে আৰু দিছো যদি দিছ মই। যেতিয়া শুধিম দিব লগা ভাল হৈছে। নিজে যে ভি ভিডিঅ'টো দিলে তেতিয়া দি কেনে ভালে কৰিছ বোলো মোক যেতিয়া ডিপ্ৰেছত থাকিম চাই কেনে ভাল লাগব।
কি ভিডিঅ'
অলপ আগতে যে দিলেই তই নিজে
কাৰ লগত থাকা ভিদিঅ টো চা চুন মুখ খনলে কেনুৱা লাগি আছে একদম হাঁহি টো চাচোন ত তেতিয়া মানে মই অকৱাৰ্ড হৈ আছিলো অলপ আৰু মোৰ তেতিয়া খাৰাৱ হৈ আছিল চাগে মথাটো
ঐ তই তই তাইৰ লগত বেয়া নচি আছ
কিন্তু অ এইটো এইটো তাই ভাল বুজিল উম
কি কৰি গৈছিলে মানে মই বুজি পোৱা নাই।
কি কৰি আছিলি মানে কেতিয়া?
মই তো ৰাখি থৈ দিছোঁ তোৰ বার্থ ডে দিনই অ তোৰ বাৰ্থ ডে দিন চৌব্বিছ ৰ
এইটোৰ কথা কৈ আছিলে অ চৌব্বিছৰ বাৰ্ডে নেকি এইবাৰ? অ ই পাৰালকে বিছছ
কবাত গৈছিলি নেকি?
অ এইটো এইটো এই আমাৰ ৰুমতে আছিল।
অ নহয় ক'বত যাব ওলাইছিলো চাগে
নহয় সিহঁত মোৰ ঘৰলৈ আহিছিল মোৰ জন্মদিন আছিল ন
অ আচ্ছা আচ্ছা ক'বাত ফুৰাব লৈ গৈছিল চাগে, তোৰে ভাল দে এটা কথা সোধো বেয়া নাপাবি?
ইটো ভিডিঅটো ক'তনো? আৰ একবাৰ কৈ দে না বিচাৰি পোৱা নাই।
চুপ, মনে মনে থাক। লাগে যদি ক মইতো তোক সেইটো দিব পাৰো। চাইছোৱেই ন লাগে যদি ক এতিয়াই দিম আৰু।
নালাগে এনে কৈছো, নালাগে। গে
এ লৈ লবি অ' একো নহয়।
নালাগে বে, তোৰ একদম পাছলৈকে চোৱা বেলেগে।
মোৰ-মোৰ ভাইটিৰ কিন্তু একো হেৰি নাই ন, মানে ভাইটিৰবিলাক নাচাবি সি মানে সৰু হৈ আছে ন, আৰু তাত তই তই বুলি নামাতিবি হা, তাৰ অলপ আজিৱ লাগে। তুমি বুলি মাতিবি হা
আজিৱ নিকি অকে অকে, মই গমে নাপাওঁ।
মানে তইতো ইমান নৰ্মেলাইজ নহয় ন, নহ'লে তই বুলি মাতে ন। এ চলি, কি কৰিছ এনেকে কয় নহ?
মই কওঁ? মই ক'ম হেনেকে
কবি, তাক কবি। ঐ তুলি মাৰ লাগে নে? অ' ত ইয়াৰ ঠিকে আছে আৰু কি চাবিনো? সেই ডেটটো মই তোক নকওঁ হা! আৰু তোমাৰ দিল্লীতো কৰিলো।
কি?
চুলি কিন্তু কি মজা হৈছিল ন এতিয়াও? এতিয়া আগত এতিয়াও চুলি মজা হৈছে।
এই যে মিৰাৰত যে আছে, সেইটো নেকি?
উম
নিদৰেতো বহুত আছে
বাহিৰত বৰষুণ দিছে নেকি?
নাজানো।